হেল্ল' আহ কি কৰি
আছো এনেকেই কৈছা
মই আছোঁ ভাত খাই আতিছোঁ এতিয়া
আহ কে দেখালা
আমি হাঁহৰ মাংস দি খালোঁ
হহ মাংস
অ মায়ে বনালে আৰু
আহ
আহ তাকেই মাবাহঁতো আহিছিলে
কোন আহিছিলে
মামা মামি আকৌ তেখহঁতৰ ছাৰিজনী আহিছিলে
অ এতিয়া কৰিৈছিলে
নহয় দুপৰীয়া আহিছিলে আজি ত' তাকে হাঁহৰ মাংসত এতিয়াই পাপাই লৈ আহিছিলে
অ
অঁ এতিয়া সে ৰাতি বনালে আৰু আকৌ তাকে খালোঁ আমি
আহ
উম
কোৱা এতিয়া হেৰি
তুমি কিহে খালা
মই সেয়া ভাত মাংস বনালো বনোৱা আছিলে মানে
আহ
ব'লা অ
অ তুমি যে মোক ৰেচিপিতে যে কৈ দিছিলা যে হাঁহৰ মাংস
অঁ বন বনাানে
উম তাকে বনাইছো ৰ
অ ভাল লাগিলে আজি
অ ভাল লাগিছে মায়ে পাৰিছে আৰু একেই বনাব হলৈ
অ তোমালোকে আকৌ বাহিৰত মানে আগত আগৰ পৰা বাহিৰত থকাাত যে মানে এইবিলাক খাই পোৱা নাই তেনেকে মানে বনাই খাব লাগে আৰু
অ হয় মানে আগতে মই নাখাও এই হাঁহহ মাংস মাছ মাংসয়ে নাখাওঁ আগতে এতিয়াহে লাহেকে মাছটো খোৱা তাত দিলোঁ তাৰ পিছত মাসৱ প হ খোৱা হ'লো মানে কে এফ চি মাংস যে তাকেই এবাৰ খাইছিলো সেনেকে কৰি কৰি আকৌ মোৰ মাংসটো অলপ ভাল লগা হ'ল আ আ এটা মাৰ যে হ মাংতি মই হ ম তোমাৰ তোমাৰ তাত আহি পেলাইহে মই খাইছোঁ আৰু
খাব লাগে খুবা মাংস বস্তু খ আজো আজি আছিলা মই খাব দিছো ছিলো খাব লাগিছিলে ইমান ধুনীয়াকে মই বনাই থৈ দিছো তুমি আহ নহয় মানে মই মানে বনাইছো ঘ ঘৰত খাবলৈকে বনাইছিলো
অ অ হয় নেকি অ
মাটি মাঁহ কচু দি বনাইছো হয় তোমালোকেতো সেইটো বস্তুটো কুলা কচুটো দেখিয়ে পোৱা নাই আৰু খাইয়ো পোৱা নাই
কলা কচুটো অঁ হেৰি নহয় কেই দিনমাৰ আগত আমাৰ ওচৰৰ মানুহ এজনে দিছিলে নহয় তেতিয়া মায়ে কচু সেয়া কলা কচুৱে আৰু হেৰি তৰকাৰি বনাইছিলে মাছ দি পেলাই মই নাখালোৱে মানে মই আগতে খোৱা নাই যি সেইকাৰণে মোৰ মন নগ'ল খাবলৈ এনেই আঁ বনাইছিলে ঘৰত পাপাই কৈছে বহুত টেষ্টি বনিছে
উম
অঁ
এইটো তুমি বেলাগত নোপোৱা মোৰ হাতে মই অথনি বনা বনাইচিলো খাব পাৰিলা হয় ইমান ধুনীয়া লাগে
অঁ হয় নেকি
অঁ কোলা কচুটো কি কৰিবা জানা খাব লাগে
অঁ
এতিয়া পঢ়া তোমালোকে পঢ়া শুনা মানুহ যে
অ'
পঢ়িব লাগে কৰিব লাগে সেইটো খালে মানে চকু পাৱাৰ আহে আৰু তেজ চেজ হয় হয়
হয়
কলা কচুটো খালে সেইটো কাৰণে মানে তোমালোকে খাব লাগে
অ' সেইটো কেনেকে কেনেকে বনাই খাব পাৰি এইটো মোক কব পাৰিবা নেকি
ত কথা শুনিবা কচুটো খাবা
উম
কোলা কচু মোক মামীয়ে কৈছিলে মোক অকন দিবলৈ হয়
অ'
মই আজি দিবলে সময় নহলে
অঁ
দিবলে সময় ইমান হেয়াত আছে অকমান জংঘল টাইপ যে হয় আমাৰ মোৰ ভয় লাগিলে এই দুপৰীয়াখন ৰাতি ৰাতিপুৱাই যদি তোমা কৈ দিলা হয় মই তেতিয়া কাটি থলো হয় তেতিয়া মোৰ ভয় নালাগে ৰাতিপুৱাই হয়
সেইটো হয়। আকৌ আমিও অকস্মাততে গ'লোঁ আজি, হয় নে নহয়?
অ'।
উম, আগতে কোৱা হয়। তুমি পাৰিলা হয় দিবলৈ। একো নাই দিয়া। তুমি কাইলৈ আহিবা নহয়, তেতিয়া তুমি লৈ আহিবা।
অ', মুঠতে ক'লা কচু এতিয়া ঘৰত আছে যে, ক'লা কচু মানি-মুনি খাবা, আৰু এইয়া শাকবিলাক খাবা এতিয়া, আৰু তোমালোকৰ অকণ ভাল হ'ব। এইবিলাক বস্তু যে খাব লাগে। যিমানে তুমি দোকানৰ বস্তু নোখোৱা
অ'।
গাঁৱলীয়া বস্ত সিবিলাক খাব লাগে
অ', অ'। হয় দিয়া, খাব লাগে আকৌ হেৰি তুমি আমাৰ ইয়ালে আহিলে, হেৰিও লৈ আহিবাচোন। তোমালোকৰ ঘৰত যে জলকীয়া ৰুইছা সেইটো, আৰু ভেন্দি কেইটা হৈছে হাও কেইটান লৈ আহিবাচোন।
অ' মই লৈ যায় দিয়া, আজি আহিছিলা হয় কিন্তু মই ৰাতিপুৱা চ বেলেগক ভগাই দিলোঁ।
অ' হয় নেকি?
তোমালোকে আহিব বুলি কোনো নক কৰিলা মই যদি জানিলো হয় মই তেতিয়া থৈ দিলো হয় হয়।
অ' হয় আকৌ।
সেইটো কাৰণে মোক মানে খবৰ দিবা, আহা আগত খবৰ দিবা তেতিয়া
অ' অ' অ' কৈ দিবা। মানে মই যে ঘৰৰ এইবোৰ বস্তু খাই বহুত ভাল লাগে। ঘৰত কিবা ৰুইলে সেইটো বস্তু চব্জি, আকৌ ঘৰত যে ধনিয়া পুদিনা কৰিলে সেয়াও মই বহুত ভাল পাওঁ, তাহ পৰা যে কিনাখিনি বস্তু মোৰ খাব মনে নাযায়।
অ' নালাগে বাহিৰৰ পৰা বস্তু খাবও নালাগে, তোমালোকে কাৰণ ঘৰত নাথাকা হয় বাহিৰা বস্তুো বাহিৰত বাহিৰত খায়ে থাকা এতিয়া নিজৰ জেগা বস্তুবলাক খাব লাগে আৰু।
অ' হয় আকৌ, তুমি আকৌ কিবা হে নতুন মুভি চাইছা নেকি কিবা চিনেমা চাইছা?
নাই চোৱা মই অসমীয়া জুবিন গাৰ্গৰ লাষ্ট ফিল্মখনে চাইছিলো সেইখন চাই পেলাই দুখ লাগিলা হলতে চাইছিলো।
হয় অ' কৰ হলত চাইছিল? আমাৰ মৰিগাঁও হলত চাইছিল চাইছিলা নেকি?
আহ মৰিগাঁৱ হলতে চাইছিলো।
আহ হয় নেকি? মই গমেই নাপাওঁ কেতিয়া আহি আহিছিলা?
হ'ল বহুত হ'ল।
অ'।
জুবিন গাৰ্গৰ বিষয়ে, মানে মই আজিকালি নোচোৱাই হ'লো। চালেই যে, মানে চকু পানীহে ওলাই
হয়। আকৌ কিছুমান বস্তু চালে, মানে, সেয়াই। বহুত ভাল, ভাল মানুহবোৰ, যাক তুমি চাই থাকা, গান গোৱা, চিনেমা কৰা, হয় ন'? অকস্মাততে কিবা এটা হৈ যোৱা শুনিলে, আকৌ দেখি থাকিলে বহুত বেয়া লাগি যায়। সেইবোৰ শুনি পেলাই এনেকুৱা লাগে, সেই মানুহ জন আৰু কেইটামান দিন থাকা হয়
উম, উম। অইনটো নহয় এতিয়াছধা
উম হা
এতিয়া বোলো শুনা বোলো হেৰি কি বুলি কয় এতিয়া কোনোবা নিজৰ হয় কিবা এটা হ'লে ধইলহয়
আহ
যেনেকুৱা লাগে তেনেকুৱা মানে এতিয়া জুবিন গাৰ্গ মৰিছে যে তেেনেকুৱা লাগি আছে
অ হয় দিয়া আহ
অটো মানে একো নাই সে আৰু জুবিন গাৰ্গ মানে নিজৰ গোৱাখি হেৰি হৈছে তেনেকুৱা লাগি আছে যে বেলেগ মানুহ মই লৈ নাইহত চিনি নোপাওঁ ইমান ভিডিঅ' ফেচবুকত আৰু প আহি যায়গে হয়
অ অ হয় আকৌ
স মানে টেনচন নাই কিন্তু মোক জুবিন গাৰ্গৰ কিবা ফটো এখন দেখিলোও মনতটো বেয়া লাগে একেবাৰে ইমান ধুনীয়া লাগ আৰু ন
উম হয় বহুত ধুনীয়া আছিলে মানে ময়ো চাই থাকোঁ নহয় কেতিয়াবা ইউটিউবত দেখোঁ কিবা কিবা কিবি কথাবোৰ যে কৈ থাকে যে সেইবোৰ মোৰ চালে আকৌ মোৰ মতে দুখ লাগি যায়গ মানে বেয়া লাগে আৰু
হে দুখীয়া মানুহ
বহুত হাঁহি ফাটলামিও কৰি থাকে যে এই জুবলি বুলি ক বজনীও আহে যে একেলগে গায়
অ সেই মানুহজনীওাল ভালে
অঁ হয় দিয়া তুমি পূজা চুজা কৰিলাানে নাই আজি
অ কৰিলো
অ আমি হেৰি আজি বাহিৰতে অলপ ওলাই গলো যে বহুত দেৰি হৈ গ'ল পূজা কৰিব নাপালোয়ে
এই আ সন্ধিয়া সময় শন পূজা
উম
জলেকে নোযোৱা পূজাটো কৰি পেলাই যাবা আৰু
নহয় আমি দুপৰীয় অলপ ওলাই গৈছিলো যে মামাহত আহা সেয়া আমি একেলগে ওলাই গলো তাৰছত অালৈ গ চাৰে সাতট মান হৈ গ'ল ত তাৰপিছত কৰিবলৈ ভাল নালাগে নহয় টাইমটো হাই গ'ল সেইকাৰণে নকৰিলো আৰু
অ হয় ন বে উম
কি কৈছা
ধপ শুনা লগালো বলো আৰু ধৰিলেও হয়
আহ
হনুমান চালিচা পঢ়ো যে ডেইলি ৰাতিপুৱা পঢ়ো সন্ধিয়া মানে নপঢ়ো সন্ধিয়া কেতিয়া পঢ়ো শনিবাৰে আৰু মঙলবাৰে পঢ়ো কিন্তু মোৰ পঢ়া হোৱাই নাই শনিবাৰে মঙলবাৰে অলপ দিনৰ পৰা
একো নাই এ দিয়া
উম এইটো ভগৱানে দুখ তিিয়া হয়
অ হয় একো নাই হৈ যায় হেইৰি কেতিয়াবা এই মনটো চাফা হলেই হ'ল ভাল কাম কৰিবলে হ'ল চবৰ কাৰণে ভাল ভাবিলেই হ'ল তেতিয়া নিজৰ লগত এনেই ভাল হৈ যায়
মই যে শান্তিে ৰাতিপুৱা যে মই নক কহিলা যে মজা তেওঁলো যাবও নোৱাৰো একো কৰিব নোৱাৰো মই শান্দি নাাপাওঁ আৰু
অঁ হয় দিয়া
উম
অ
উ
ঠিকে আছে তুমি ছোৱালীজনী পঢাই পাহাই ল অলপ সপন
াম গৈ অকমান মানে কিয় এ হেৰি পৰীক্ষা যে এনে এটা সোনকালে হেৰি কে হয় শুব দিওঁ দিয় উঠি মানে পাঁচটাতে উঠিব লাগিব এতিয়া আজিও অকণ পঢ়াব লাগিব পৰীক্ষা পালেহি বাইশ তাৰিখৰ পৰা যে
অ হ আকৌ উ এবাৰ তাই স্কুল মোৰ সলনি কৰিছা ভালকে হেই ভ চডে হ'লে বাা
অ ভাত পানী খাই কৰি আজৰি হৈছো এতিয়া বোলো অকন পঢ়া তাইকো খুৱাই লৈছো নহলে আৰু পঢ়াব সময় নোপাও নহয় কাৰণ মই ভাত বনাও মই এতিয়া পঢ়ি থাকিব নিয়ন্তো মই পঢ়া ভাত বনোৱালৈকে তই পঢ়ি থাক তাৰ পিছত ভাত পানী এই লোকেল এতিয়া আ ন আজি দেখ ৰাও আজি স্কুলৰ মাতেও ফোন কৰিছিলে সন্ধিয়া সময়ত ফোন কৰিছা নাই মই তেতিয়া প্ৰব্লেম বিলাক ক'লো আৰু কি কি প্ৰব্লেম আছে ম বলো তাই মেটো অকণ টান পায় এখন দেখাব আৰু তাৰপিছত কৈছে যদি কোনটো নেম কব মই ম দেে খাৰে মোৰ ক গছে
তে হ'লে ভালেই হৈছেছ
অ
অ
হ'ব দিয়া ন অঁ হব দিয়া মোৰ এই হাতখন হেৰি